হেল্ল'
হয়, নমস্কাৰ।
নমস্কাৰ নমস্কাৰ। কি কৰিছে?
এনেই বহি আছো অলপমান বাহিৰতে মনটোও ভাল নহয়।
হয়, কিয় বা মনটো ভাল নহয়?
এ যিটো মোৰ কৰ্ম আছিলে। সেই কৰ্মটোত অকল ব্যাঘাত জন্মি গ'ল।
হয়, হয় কিয় বা?
এইটো এ কোৱা কোম্পানীৰ ফালৰপৰা খেদা খালোঁ বুলিয়ে ক'ব লাগিব।
হয় হয়, কিবা চাগে আপুনি অনীতি ধৰণৰ কিবা কাম কৰিছিলে সেইটো কাৰণে খেদাখাব লগা হ'ল।
অনীতিজনক নহয়, তেনেধৰণৰ কাম বহুতেই কৰি আছে। কিন্তু মোৰ লগত সেইটো খেল- কেলে খেলিলে মই নাজানোঁ। মানে কি হ'ল মই যি আপোনাৰ কোম্পনীটোৰ একাউণ্ট, সেই তেনেকুৱা একাউণ্ট দুটা-তিনটা একেলগে চলাই আছিলোঁ। তাৰ ফলত মোৰ এটা একাউণ্ট বন্ধ কৰি দিলে আৰু এটা একাউণ্টটো বাৰু এইটো এ এশ আশী মিনিট কমপ্লিট হৈ গ'ল সেইটো কাৰণে আপোনাৰ দুয়োটাই একাউণ্টতে এতিয়া মোৰ বন্ধ চলি আছে।
আচলতে আপুনি দুই তিনিটা একাউন্ট যদি ব্যৱহাৰ কৰি আছে। তেন্তে বহু অনৈতিক কাম কৰিছে। গতিকে মই ভাৱো যে যিখিনি কৰিছে কোম্পানীয়ে সেইখিনি মোৰ মতে ভালেই কৰিছে চাগে?
এ এনেধৰণৰ কাম বহুতে কৰি আছিল। কিন্তু তো আপোনাৰ ইল ইলিগেল বুলিও কব নোৱাৰি। তথাপিও আৰু অকমান আপুনি যদি কথাবোৰ ডাঙৰ ডাঙকে ক'লেহেঁতেন শুনিবলে মোৰ সুবিধা হ'লহঁতেন।
উম হয় হয় মই আচলতে ডাঙৰকে ডাঙৰকে কৈছিলো আপুনি যদি শুনা নাই মই তাৰ বাবে অতি দুখীত আৰু মানে যি অলপমান মই প্ৰব্লেম হৈ আছে অকণমান দুৰ্বল হৈ আছো মানে দিনটো।
হয় গাহৰি ভাত খোৱা পাছতো।
গাহৰি ভাত খোৱাৰ পিছতো মানে আচলতে সেয়াই গাহৰি ভাত টো খাই দিলো যে তাৰ পিছত অলপমান পেট টৰ অসুখ হৈ আছে অলপ মানে শৌচটো মানে অকমান টান হৈছে। তাকে এতিয়া দিনটোত মানে পাঁচ ছয়বান মান গ'লোঁ। আহ লেটিনলে এতিয়া মানে মানে শৌচ কৰোঁতে কৰোঁতে কৰোঁতে এতিয়া আৰু মানুহটো দুৰ্বল দুৰ্বল লাগিছে সেই ডক্তৰৰ ওচৰৰ পৰাই অকমান আহোংগে।
গৰমত আপুনি পানীতটো চাগে প্ৰায় কমকে খাইছে কিয়নো এতিয়া গৰমৰ জত আপোনা ঘামটোও ওলাই গৈছে সেই শৰীৰৰ পানীটো গোটেইটো ওলাই গৈছে আপুনি পানীটো যদি কমকে খায়। তেতিয়া আপোনাৰ ডি হাইড্ৰজেন হ'ব পাৰে সেইটো কাৰণে যিমান পাৰে পানী খাব। আৰু কি হ'ল মানে এতিয়া আমাৰ ঘৰত যে এতিয়া টি ভি কেইটা আমাৰ বেয়াই হৈ গ'ল বুলি ক'ব লাগিব। সেইবাবে মই শইকীয়া ঘৰত যিটো টিভি আছে সেইটো মানে খিকি বাহিৰৰ পৰা দেখি থাকি সেই এই তোকে দলঙৰ বাহিৰ পৰা চাই আছো কিনো লগাই থৈছে।
হয় হয় এয়া আচলতে শইকীয়া ঘৰৰ মানুহখিনিয়ে এইটো অতি ধুনীয়া সুবিধা কৰি দিছে। কাৰণ যি- খিনি মানুহে এতিয়া নিজৰ ঘৰত টি ভি নাই বা টিভিত ৰিচাৰ্জ ভৰাব পৰা সম সক্ষমতা নাই। যেনে ধৰি লওঁক ভেভিৰাম শইকীয়া, ভেভিৰাম শইকীয়া ঘৰত যদি মই ক- কথা ক'ব যাওঁ তেতিয়া যোৱা সাত আঠ বছৰৰ পৰা তেওঁলোকৰ ঘৰত টিভি টো এটা খালি বাকচৰ নিচিনাকে পৰি আছে কিন্তু আজিলৈকে তেওঁলোকে
পৰি থকাই ভাল সেই অকণমাণিতো চোৱাতকৈ নোচোৱাই ভাল।
হয় হয় কিন্তু সেইটো মানে যি বাকচৰ নিচিনাকে পৰি আছে টিপটো কোনো ৰিচাৰ্ছ নকৰাকে। গতিকে মই ভাবোঁ তেনে কুৱা যিখিনি মানুহৰ ৰিচাৰ্ছ ভৰাব নোৱাৰা সক্ষমতা আ আছে বা নাই। সেই মানুহখিনিৰ কাৰণে শইকীয়া ঘৰৰ টিভিটো অতি উত্তম এটা অঁ আহিলা। কাৰণ তেওঁ সেই খিৰিকীখনৰ ওচৰতে টিভিটো লগাই থৈ দিছে, গতিকে আপুনি দলংৰ ওপৰৰ পৰাই বহি সেই টিভিটো উপভোগ কৰিব পাৰিব।
হয় দেই সিহঁতৰ টিভিটো মই যেতিয়াই দলংৰ ওপৰলে আহো তেতিয়াই সিহঁতৰ টিভিটো লগাই থোৱা থাকে। কে দিনে ৰাতিয়ে সেইটোকে লগাই থৈ যেন পাইছোঁ মই।
হয়।
হয় আপুনি মাতটো আকৌ সৰু সৰু হৈ আহি আছে আপুনি অকণ ডাঙৰকে কওঁকচোন কিয়নো অকণমান অসুবিধাৰ সৃষ্টি হৈছে।
হয় হয় বুজিছো মই আপোনাৰ কথাষাৰি, আৰু আপুনি ভাত কিহে খালে আজি?
ভাতটো মই এতিয়া আপোনাৰ ডিমৰ দম বনাইছিলে আৰু তাৰ লগতে আপোনাৰ চাটনি আছিলে। আৰু মটৰ মাহৰ ভাজি।
উম হয়। মই খালোঁ খালোঁ মানে কিনো কম সেয়ে পিতায়ে আজি হাল বাইছিলে। তাপা আয়ে মানে পিতাইক অকমান জলপান এবাতি দিওঁ বুলি পথাৰলে যাওঁতে সেই হাল বাওঁ তে আকৌ মাছ ওলাই যে তাকে সেই খলিহনা, পুঠি এনেকে দুটামান মাছ পাই আনিলে আয়ে, তাকে আয়ে ভাজিলে মানে অকমান খৰখৰীয়াকে ভাজি ভাত টো মানে দিলে। সুদায়ে নিকায়ে মানে ভাতটো তেনেকে খাব লাগে। গৰমৰ দিন বেছিকে বনাই থাকিবলে ক'বলৈও আইক মানে অকমান বেয়া লাগে। তাতে দিনটো পথাৰৰ পৰা আহে। সেইটো কাৰণে সেই মাছ কেইটাকে মানে ভাজি তাপা দুটামান আকৌ পিটিকাও কৰিলোঁ ধুনীয়াকে পিয়াঁজ জলকীয়া হানি। একদম সুন্দৰকে মানে পেট ভৰাই ভাত সাজ খালো অঁ।
আপোনাৰ এতিয়া যি গৰম পৰিছে তাৰ ওপৰত আপুনি লক্ষ্য ৰাখি যদি আপুনি এসাজ মই কোৱা মতে ভাত এসাজ খাই আপোনাৰ এতিয়া তৃপ্তি লাগি যাব দেহটো শীতল পৰি যাব। মই আপোনাক সেইটো কাৰণে এসাজ এ খাদ্যৰ বিষয়ে কম। আপুনি কাম এটা কৰিব। ৰাতি এয়া আপোনাৰ যদি বাঢ়ি যোৱা ভাত আছে সেয়া ভাতত ধুনীয়াকে পানী দিব।
আৰু পানী দি পেলাই নিম আ থৈ দিব থৈ দিয়াৰ পিছত অলপ দেৰি পিছত আ মানে আৰু এঘণ্টা দেৰ ঘণ্টামানৰ পিছত সেই ভাত খিনি উলিয়াই পেলাই হা আকৌ নতুন পানী অকণ দি ল'ব ল'ব, নহ'লে সেইখিনি পানীতে নিমখ আৰু তেনেকে তেল দি পেলাই আৰু তাত আপোনাৰ দৈ আছে যে দৈ অলপ দি গৰৈ মাছৰ পিটিকা অকণ কৰি যদি আপুনি সেই ভাতকেইটা খাই আৰু লগতে পিয়াঁজ এফালৰ খতিয়া আৰু জলকীয়া এটা খতি সেই ভাতকেইটা আপোনাৰ মাংসতকৈও বেছি তৃপ্তি লাগিব আৰু আপোনাৰ এই গৰমত দেহটো শীতল পেলাই দিব বুলি মই ভাবোঁ আপুনিও এসাজ যদি খোৱা নাই তেনেধৰণে এসাজ খাই চাব মোৰ ফালৰ পৰা।
হয় হয় আচলতে মই তেনেকে খাই পাইছোঁ। সঁচাকে অতি তৃপ্তিৰ এসাজ বুলি ক'ব লাগিব। কাৰণ যি সুন্দৰ সেই ভাত সাজ লাগে খাই আপুনি কোৱাৰ দৰে, উমহ আপুনি কোৱাৰ দৰে এই আমিষ কোনো আমিষ ভাতৰ লগত সেই ভাত সাজৰ আচলতে তুলনা নহয় বুলি ক'ব লাগিব। আৰু লগতে, হা? হয় হেল্ল', হয়। কেলা।